হেল্ল' শুনিছো।
কি কৰিছা।
মই অকমান ওলাই আহিছো।
ক'ত।
ক'ত মানে বজাৰ চাইডে বজাৰে মানে পামহি আৰু
আজি বজাৰ পৰা নেকি?
বজাৰ বাৰ নহয় তেওঁ মানে আহিছো মানে পাৰ্চেল এটা আহিছিলে বিশেষকে মানে ঘৰ এইটো চাইডে নাহে বোলে এইখিনিত মানে পাৰ্চেল তিনিটা আছিল যে তাৰপিছতে বোলো ফোন মাৰি পেলে কছেনো বজাৰলৈকে আহা বজাৰৰ পৰাই লৈ যাবাহি। সেই কাৰণে বজাৰৰ পৰাই বজাৰলৈকে আহি আছো লৈ যাবলৈ।
আচ্ছা কিবা দিছিলা অৰ্ডাৰ?
অ' মই অৰ্ডাৰ দিছিলো মানে হেডফোন এডাল।
অ', -অ' মই আকৌ তোমাৰ হেডফোনডাল দিছিলো। বেয়া আহিলে ৰিটাৰ্ণ কৰি দিলো। তেওঁ বাৰছনে আৰু তোমাৰ তাৰৰ
আচ্ছা-আচ্ছা।
উম, এয়াৰফোন।
অ অঁ।
বেয়া আহিলে তোমাৰ এনেকা কিবা যদি মই লগাই পেলাই শুনো দেন কিবা সৰ খৰাই থকা আৱাজটো আহে। সেইকাৰণে ৰিটাৰণ কৰি দিলো কিন্তু ৰিফান্ডটো নোৱাৰে। পোৱাই নাই।
অ পাবা চাগে অকণ কেইদিনমান ৰখিব লাগিব।
জানো আৰু চাৰিদিন মান হ'ল কেতিয়া পাম আৰু ৰিফান্ডটো। আ মিছো।
অ আচ্ছা অকমান টাইম লাগিব চাগে। তাৰ ঘৰতে আছা ভালে ভালে ঘৰতে আছেনে
উম উম মই ঘৰতে আছো কিনো কৰিবা আৰু যিহে লম দিছে
বহুতেই গৰম
বহুত কমি সতেয়া আম মানে ল লগৰজনীৰ পোৱালী হৈছিল তো সেইকাৰণে মানে তাই অ পোৱালি তৰ মাহেকীয়া আছিলে চ' তাৰ তাতে মাতিলে তাতে গৈ আহিলো কিু দুপৰীয়া যাবলৈ মন নাছিলে তাতে তাই ফোন কৰি কৰি একে অশান্তি কৰি দিছে তাই আহিব আহ লাগিব আহিবই লাগিব ত কেলে মনো যাব লাগে নালাগে নোও প আহিবই লাগিব বহুত বেয়া পাওঁ মাহীয়ে ঘৰ
কি বহি আছা
মই তোমাৰ এই বহি আছো চাহ অকণ পুনাম বুলি ভাবিলো তাৰ পিছত বোলো কি কৰি আছ নো সুধোচোন তাক ফোন কৰি পেলাই আৰু শান্তিয়ে কৰো অলপমান
ঠিকে আছে এয়াতে পঢ়ি আছে কি মোৰ বঢ়িয়া গৰমটোহে খাই মাৰিছে গৰমটোহে খাই মাৰিছে
থাকেহে ইমান গৰম দিছে মই এতিয়া বৰ্তমান বি এ থাৰ্ড েমিষ্টাৰ পঢ়ি আছো তুমি
মই ফাৰ্ষ্ট েমিষ্টাৰ
ফাই ছেমিচাৰ
উম
উম উম আই টি আই নকৰা
আই টি আই টি নাই বি এটো হৈ যোৱাৰ পাছত আই টি ধান্দা মাৰিম অঁ এতিয়া কৰিম চাগে মানে বি এটো হেৰি কৰি লওঁ মইনো ছেকেণ্ড ইয়াৰ পিছতে মই এতিয়া হেৰি কৰা ক আচা আছিলে তাৰপিছতে নাই নকৰিলোঁ তাৰপিছত বোলো একেবাৰে বোলো হেৰিটো কৰোৱাৰ পিছতে কৰিম
আচ্ছা ঠিকে আছে ময়ো তোমাৰ আই টি আই টো কৰিম বুলি ভাবিছো কিন্তু তোমাৰ এতিয়া বি এ আৰু আই তেতিয়াই দুইটা একেলগে কৰিব মেনেজ কৰিব নোৱাৰি ন সেইকাৰণে আৰু দিগদাৰ হ'ব মানে এটা টাইমতে দুটা ক্লাছ হৈ যাব
অ সেইয়াই দুইটাতেো চম্ভালিব নোৱাৰিবা ন
উ সেইকাৰণে আৰু বোলো বি এটো কৰিলো কমপ্লিট তেন আই টি আইতটো মাথা মাৰিম আৰু এতিয়া কাৰণ ক'বাত যদি তুমি কাম কৰিব যোৱা কম্পিউটাৰ কম্পিউটাৰ সধ তাকে কি কৰিম বুলি ভাবিছা কতিয়াা
ইতিটো হে কৰা আইড' পঢ়িম চাগৈ তাৰপিছতে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত চাগৈ অকণমান হেৰি ল'ম
আচ্ছা এ এম ভি
অ তেনেকুৱাতে যাম চাগে
ময়ো সেইটোয়ে ল'ম বুলি ভাবিছিলো মোৰ নামো আহিলে ন মানে দুবাৰ ওলাল ন মেৰিট লিষ্ট দুবাৰতে নাম আহিছে কিন্তু সেইয়াই দেউতাই মানা কৰিলে ল'বলৈ নললো আৰু কাৰ আকৌ ভাবিও চাইছো কাৰণ যদি এতিয়া লৈ লওঁ মোৰ নিজৰে অসুবিধা হ'ব
উম সেইটোটোো হয়
উম দুইফালে ভৰি মেলিলে এফালেও নহব
তাকাকেই হে
উম।
পিছে এতিয়া ঘৰত কোন- কোন থাকে।
ঘৰত এতিয়াটো মোৰ ককা ঢুকাল যে এতিয়া মা, মই মই, বা আৰু দেউতা।
আচ্ছা তোমাৰ বা আছে।
বা আছে অ', বা তোমাৰ এতিয়া বি এ ফাইনেল দিলে।
অ', অ'- অ'।
এতিয়া এম এ কৰিম, নাই বা এজনীয়ে মোৰ।
ভাইটি বুলি মোৰ লগতে পাতিব পাৰিবা দিয়া।
উম, পাৰিম-পাৰিম। বাকী কলেজ- চলেজ গৈ আছান নাই।
নাই- নাই গৰম বন্ধ দিছে।
অ', আজিপা ষ্টাৰ্ট হৈছে ন, আজি পা ষ্টাৰ্ট। কেম আৰু দিছে অ' বা। নক'বা আৰু আগষ্ট মাহৰ পৰাটো আৰু পুৰা ৰেগুলাৰ কৰাব।
সেইটোটো সেইটো কাৰণে জুলাই মাহটো বন্ধ পাইছো বোলো অকণমান ঘূৰি পকি আহিমগৈ আৰু তাৰপিছত কলেজ গৈ থাকিম আৰু।
ক'ত যাবা।
উম, মইতো শ্বিলং যোৱা কথা আছিলে মোৰ লগৰ খিনিৰ লগত। তাৰপিছত তাৰপিছতে
চাই লওঁ সিহঁতে এতিয়া মিলাই কিন্তুতো কথা পাতিলেই তাৰপিছত পোন্ধৰ নে ষোল্ল তাৰিখে মানে যাব বোলে।
অ'।
তাৰপিছতে মই ভাবিছোঁ বোলো তেতিয়াতে যাব লাগিব চাগে।
যাবা-যাবা তোমালোকৰে দিন আমাৰ ক'তোতেই নাযায় দেখোন আমাৰ ঘৰৰ মানুহ বিলাক
হ'ব ব'লা- ব'লা আমাৰ লগত যাবা ব'লা ছোৱালীও ট্ৰিপ আছে নহয় ছোৱালীও যাব আমাৰ লগতে। অ', মানে হেৰিবিলাক এতিয়া কি বুলি ক'ম এতিয়া মানে লগৰ আৰু।
অ'-অ' আচ্ছা। মোৰ এই তোমাৰ কানৰ তলত ইমান বিষাই আছে জানো কি হৈছে।
অ', চাব পাৰিবা আমাৰ লগতে ধুনীয়াকে।
উম- উম। যাবতো পাৰিম কিন্তু ছোৱালী খিনি মোৰ মানে ইমান ফ্ৰী নহয় যে। মই। মইতো তোমাৰ ক'তো যোৱা একো প্লেন নাই তেনেকে মই তাকে ভাবিছো কোনোবা যদি যাই তাৰ লগতে যাম আৰু।
অ'।
আমাৰ তাকে তেনেকে একো প্লেন বনোৱাই নাই।
উম-উম।
ভাল নলগা হ'ল আৰু কিমান আৰু মানে তোমাৰ ঘৰৰ মানুহক ক'বা।
হেৰি থাকে এতিয়া ডাঙৰ হোৱাৰ পিছত মানে এইটো হেৰি এনেকে হৈ যায়।
অ', একো মন নোযোৱা হয় যাবলে।
সেইটো হয় এ এতিয়া।
হয়-হয় আৰু কিনো কৰিবা। এতিয়া আকৌ তোমাৰ মোৰ ভাওনা আছে এতিয়া আকৌ ভাওনালে যাব লাগিব, দুই-তিন তাৰিখ এই মানে তিনি চাৰি তাৰিখে ভাওনা আছে যে।
অ'।
তালে যাব লাগিব এতিয়া আখৰা কৰিবলৈ আহিবা চাবলৈ নহ'লে ভাওনা।
আচ্ছা, তোমাৰ ঘৰ পিছে।
ঘৰ মোৰ এইফালে উম ডেকা গাও চাইডে। ডেকাৰ গাও চাই দে তোমাৰ
অঁ আচ্ছা মোৰ নগাঁৱৰ মাজতে পৰে
ঠিকে আছে আহিবা যদি আহা
যাম যাম টাইম পালে যাম
সেইফালে অইন নহয় ভাওনা ৰাস
আমাৰ ফালে আমাৰ ফালে ৰাস ভাওনাটো ৰাসটো পাতে দেই ৰাসটো পাতে পাতে ভালে পাতে কিন্তু মানে ভাওনাটো অকণমান গামোচা হ'লে মানে ভাল আৰু পাতিবলৈ
অ সিটো হয় মানে তেনেকাকে নাপাতে
আহিবা আহিবা চাবলৈ
চাম চাম যাম যাম দিয়া কিয়নো নাযাম কোৱা মইতো এনেও গৈবিলে ভালেই পাওঁ
এইবাৰ চাই যাবাহি পিছে চাহ পানী খালা
চাহ পানী নাই খোৱা অ তুমি খালা
মই নাই খোৱা মই কল্ড্ৰিংক খালো কল্ড্ৰিংক খোৱাৰ পিছতে ঘূৰি ফুৰিছোঁ এয়া বজাৰলে আহিছ
উম উম তাকে আজি কি বনাব তোমালোকৰ খানা
চিকেন বনাম
চিকেন
উম
বা কোনে বনাব
চিকেন ময়ে বনাব লাগিব মা নাই ন ঘৰত
বা তুমি চিকেন বনাব পাৰা
অ মা মানে ঘৰত নাই মা গুৱাহাটীত গৈছে কিবা কাম আছে বোলে পাপাও গ'ল তাৰপিছতে মই ঘৰত অকলে আছোঁ তাৰপাছত ভণ্টিও মানে মোমাই ঘৰত গ'ল বোলো মোৰ কাৰণেনো কিমান লাগিব লৈ পেলাই যাওঁ খাই কৰিবলো
তাকেহে তোমাৰ ভণ্টি আছে
অ মোৰ ভণ্টীজনী আছে
উম উম এতিয়া কিহত পঢ়ি আছা এতিয়া
কোন ভণ্টি ভণ্টি এবা মেট্ৰিক দিব
অ মেট্ৰিক দিব ন, অম্বুবাচী মেলা চাব গৈছিলা
নে যাম বুলি ভাবিছিলোঁ নগলো
আচ্ছা বহুত মানুহ হৈ
বহুত মানুহ বহুত ভিৰ
বহুত ভিৰ অ মানুহ বিলাক মানে তুমি খাৰা থাকিলে তোমাক লৈ যাব আৰু
ব অ বহুত মানুহ বহুত
অ তাৰ আৰু সেন্দুৰটো বোলে বহুত মানে
উম তুমি নগলা
হেল্ল'
তুমি নগলা
হেল্ল' শুনিছা
নগ'লা নেকি
কোনে মই মই এবাৰ নগলো মানে কি হ'ল আমাৰ প্ৰব্লেমটা হ'ল যে ঘৰত
উম
সেইকাৰণে যাব নোৱাৰিলো অহাবাৰলে যাম আৰু
বহুত মানুহ আছে এইবাৰ এইবাৰ একদম মানে ঠেলা হেঁচা
তাকেহে সেইটোয়েটো তুমি খাৰা হই থাকিলে তোমাক লৈ যাব
বিত ভিতৰত খোৱা টো সম্ভৱ মানে ইমানেই মানুহ গাড়ীত থ'বলৈ কাৰণে জেগা নাই ইমান মানুহ।
ইছৰাম ইমান মানুহ হৈছে।
বহুত মানুহ।
তোমাৰ মাটো তালে গৈছিলে ন? তোমাৰ মাটো তালে গৈছিলে।
অ মা মানে তালে নহয় মানে সেইহঁতৰ ঘৰত গৈছে মানে খুৰাহঁতৰ ঘৰত গৈছে তাত যাব চাগে চাই গৈ পেলাই আহিব চাগে।
আচ্ছা।
যি মানুহ মই ভয়তে নগ'লো।
অ'তাতে ইমান গৰম।
বহুত গৰম তাতে গুৱাহাটীত বহুত গৰম লাগে।
অ সেইটোয়েটো কিমান ডিগ্ৰী গৈছে ঠিক নাই। তুমি বাকী ভাওনাত ভাও চাও লোৱা নে নোলোৱা।
অ' ভাও মানে যেতিয়া মই এইটত আছিলো। এইটত থাকোতে মই তেতিয়া কৃষ্ণ লৈছিলো।
বা, কৃষ।
আছিলো ন সৰু আছিলো ন তাতে গম নাপ ন মানে চখটো থাকে আৰু ন মানে চবকে দেখো লোৱা সেইকাৰণে মানে মইও ললো আৰু।
অ' ঠিকে কৰিলা মোৰ তোমাৰ সৰুতে কি হয় ভয় লাগে।
এ'
উম ডাঙৰ ডাঙৰ দাদা বা বিলাক থাকে যে মোক
মানুহ গালেকেনেকে চাই থাকে।
অ' অসুৰ বিিলাকে আকৌ অ মানে চকু বিলাক সিহতো ডাঙৰ - ডাঙৰ ন। মই বোলো সিহঁতে মোক কাটি দিব নেকি মানে তালুৱাৰ এখন লৈ থাকে। সিহঁতে যদি মোক কাটি দিয়ে মই মৰি থাকিম নাযাও ভয়তে এ সৰো
মানুহ থাকে হয় মানুহ গালে যেনেকেহে চাই।
প্ৰৱেশো হয়, বাপৰে হ'
কি ল'ব নো?
মই, মই মহাৰাণী লম।
অ' হ' মহাৰাণী।
ডাল দিছে মোৰ পোৱালিত
অ' মহাৰাণী।
অ' হাৰণী দেই ইমান মানে বুঢ়া ভাওনাল দিছে মানে একো নাচি কৰি ওলাব নোৱাৰি। গোটেই কন্দা- কটাই মোৰ।
সেয়াই দিয়ে ইমান বেয়া লাগে কৰি! এনি টাইম মানে কন্দাও ভাল নালাগে নহয়, মই বই ভাবিছো ৰাজকুমাৰী চাছকুমাৰী দিব নেকি, মই মোক বুঢ়া ভাতাল কেলে দিলে নো?
হ'ব বাৰু যদি নাযাওঁ ভিডিঅ' দি পঠাবা তাকেতো চাব পাৰিম কমচে কম।
আ কি কৈছা?
যদি নাযাওঁ
অঁ।
ভিডিঅ' কৰি ভিডিঅ'টো কৰিবহি ন আমাহঁতে ভিডিঅ' কৰিলে মোলে দি পঠাবা।
হ'ব ঠিক আছে, তুমি নাহা মানে?
নাহা মানে ত মই এতিয়াইটো কব নোৱাৰিম ন আহোঁ নে নাহো। তেতিয়া যদি টাইম চাইম পাওঁ যদি তেতিয়া যদি মিলাব কৰিব পাওঁ তেতিয়ো বাৰু যামেই, যদিহে নোৱাৰোঁ আক টাইমা চাইম মিলাব নোৱাৰিলে কিবা যদি হেৰি হয় তেতিয়া ভডিঅকে চাব লাগিব আৰু ঘৰত বহি বহিে হম
আহিবা আৰু
তোমালোকৰ তাত ৰাস কেতিয়া বোলে
ৰাস আমাৰ নৱেম্বৰ ধৰ
অঁ তেতিয়া তেতিয়াতো বাৰু তেতিয়াতো যহতে বেলেগ কৈছা আহ
উম মোৰ মানে একদম বাৰ্থডে ডেটত পৰে ৰাসটো বাৰ্থডে ডেটত পৰে ৰাসটো
উম', উমম